কন কি খবৰ
আছো দিয়া ভালে তোমাৰ
আছো দিয়া ভাত চাত খালা নে নাই?
নাই অ পাই নাইব। যি গৰম খাবলৈ মন নাযায়। উ
সেইটোয়েতো বহুত বেছি গৰম লাগি আছে অলপমান এতিয়া অলপ বতৰটো সেৱয়া কৰিছে বৰষুণ চৰষুণ দিলে ভাল আছিলে
আহ গনেশগুৰি পিনে বৰষুণ দিছে ইয়াতে তোমাৰ
গণেশগুৰি হাতীগাঁও এইখিনি এৰিয়াত বৰষুণ দিছে
অ আমাৰ ইয়াতো দিব চাগে লাহেকৈ
অলপমান দিয়ক কাৰণ নহ'লে গোটেই এতিয়াতো গোটেই ৰা কিন্তু টো অৱস্থা নাইকিয়া হয় আৰু মেইনলি এতিয়া ৰাতি দিব লাগে নহলে গোটেই তিঠি চি কি কয় পিঠি চুঠি গোটেই ভিজি ভিজি ভিজি গৈছেগে
ৰাতিটো মোক, বিশ্বাস শুবই নোৱাৰোঁ, মই মৰ্ণিং এই ছিক্স থাৰ্টি মানতে যি অলপ টোপনি মাৰো, ইমান গৰম।
হুমহু বহুত বেছি গৰম ভাই, কৈছো ন। মোৰ নাও টোপনি ভাঙি ভাঙি গৈ আছে। মানে তুমি শুবলৈ যোৱা, তাৰপিছত? লাইন যাই। মাজে-মাজে যায়তো, যোৱাকালি, কেইটামানত গৈছে? দেৰটামান বজাত গৈছে এবাৰ তাৰপিছত সেইখিনি সময়ত মই মানে অলপমান পঢ়ি আছো। অ শুবলে লৈছো। আঢ়ৈটা মান বজাত মই শুব লৈছো, তেতিয়া আহিছে আৰু। তেতিয়া অলপমান বাচিলো। তাৰপিছত তেনেকে-তেনেকে শুই পেলাই সাত সাতটা নে আঠটা বজালৈকে শুলো তাৰ পিছত, আঠটা মানত আকৌ এবাৰ লাইন গৈছে। হে লাইন যোৱাৰ পিছত আৰু বেছি সময় কটা নাই বাৰু, সেইটো ভাল। দে গৰমৰ দিনকেইটাত বেছি সময় কাটি দিয়ে।
সেইটোৱতো, কি কবা ওমহ
ঐ শুনা না, মই কথা এটা কবলৈ ফোন কৰিলো। কি কয়? মই আজি দুই তিনি বছৰ মান হ'ল হা মাৰি আছো।
উম
আৰু ডাইটিংঙো তোক, ডাইটিংটোত হিঠিক কে মেইনটেইন কৰি আছোঁ, তথাপিও মানে এনেক কোৱা হৈছে যে ৱেটটো মোৰ গেইন নহয়, এতিয়া তোমাৰটোতো ফিজিক্তটো আগতকে ভাল হৈছে, তুমিটোতো বেছি দিন কৰাও নাই। যিমান যি নহওক কিয়। এইয়া অলপমান কোৱাচোন কেনেকে কি-কি কৰিলে অলপমান গেইন হব? মানে বহুত বেছি গেইন নহয়, মানে হয় এনেকুৱা নহয় যে, গ্ৰিংক নোহোৱা নহয়। কিন্তু বহুত বেছি গেইন নহয়, শ্ল' হয় আৰু।
অ সেইটো তুমি তুমিতো চোৱা, তুমি ঘৰৰ খানাই খোৱা? আৰু যদি, তোমাৰ যদি ঘৰৰ কাৰণে যদি, ডেইলি প্ৰটিন হৈয আছে তাৰপিছত তোমাৰ ভাল কথা, তোমাৰ মানে এক্সত্ৰা স্বাৰ্থিবিকেট নল'লেও হৈ যায়। তোমাৰ। আৰু তোমাৰ এক্সাৰচাইজৰ ক্ষেত্ৰত হ'লতো তুমি প্ৰগ্ৰেছেভ অভাৰলোড কৰিব লাগিব তেতিয়াহে অলপ হ'ব তুমি উদ বাঢ়াই বাঢ়াই কেনে তুমি এক্সেচাইজ কৰিব লাগিব ঠিক আছে।
ওৱেট ওৱেট টো বঢ়াই দিও এনেকুৱা নহয় ওৱেট। নাই় ৱেটটো বঢ়াই দিওঁ বঢ়োৱাৰ পিছত কি হয় পতক পটক মানে এনাৰ্জিটো ড্ৰেইন হৈ যায়।
অ তুমি প্ৰি-ৱৰ্কআউট ভালকে ল'বা ভালকে প্ৰি-ৱৰ্কআউট ল'বা কিবা এটা ভালকে খাই যাবা ব্ৰেড পিট বাটাৰ হেনেকে খাই যাবা।
ডাইজেষ্ট কৰোতেতে সময় লাগে।
সেইটো টাইম লে তোমাৰ লগত যদি তোমাৰ লগত যদি টাইম আছে এতিয়া টাইম আছে যদি তুমি সেইবোৰ খোৱা আৰু যত তোমাৰ লগত বোলে টাইম নাই। তেতিয়া তুমি পটককৈ ভাত অলপমানি খাই দিবা একবাতিমান। সেইকাৰণে পটকে তুমি যিমত। গুচি যাব সেইটো ফাৰ্ষ্ট ডাইৰেচন। আৰু তেতিয়াও যদি তোমাৰ যদি টাইম নাই তেনেহ'লে তুমি এটা কাম কৰিব পাৰা বি চি ডাবুল কিনি কেনে বা প্ৰি ৱৰ্কআউট এটা কিনি কেনে তুমি সেইটো খাব পাৰা।
উমম' তেতিয়া তেতিয়া তাৰমানে এনাৰ্জিটো পোৱা যাব
এনাৰ্জিটো পাবা। তাৰ পাছত এক্সাৰচাইজ টু কৰা তোমাৰ কন্ত্ৰেকচনটোত ফিল কৰিবা তুমি কন্ত্ৰেকচনটো কিমান হয়।
উ হ মই এনে মানে। মোৰ যিখিনি ৱেইট সেইটোতকেটো বেছিকে উঠাব পাৰো কিন্তু সেই মানে পটককে এনাৰ্জিটো ড্ৰেইন হৈ যায় বোলে এটা দুতা মাৰীলো থিক আছে লেজাৰ অক্সিজেন টো কিমান হাৰ্ড হয়। হেৰি পৰা আৰম্ভ কৰোঁ। ৰ পৰা আৰম্ভ কৰিলো স্ছৰ পৰা আৰম্ভ কৰিলো্ যেতিয়া ভ এটা দুটামান মাৰিলো তাৰপিছত আৰু ভাগৰ লাগি গ'ল আৰু এনাৰ্জি নাই আৰু চেচ আৰু বাকী কেইটা চাৰিটা এক্সাৰচাইজ থাকিয়ে য
সেইটোতো তোমাৰ।
থাকি যায় কাৰ। থাকি যায়
সেইটো তুমি ৰেষ্ট লৈলেও কৰিব লাগিব এতিয়া তুমি ওৱান মিনিট থাৰ্টি ছেকেণ্ডছ মান ৰেষ্ট ল'বা বুজিছা পটক পটককে নামাৰিবা। ৱান মিনিট থাৰ্টি ছেকেণ্ড ইট ছেট ল'বা সেইকাৰণে কৰিবা। এক্সৰচাইজ মিছ নকৰিবা। গোটেই কেইটা এক্সৰচাইজে কৰিবা।
এক্সাৰচাইজ মিচ নহয় বাৰু, অ।
অ মাৰ এইট্টি পাৰ্চেণ্ট তোমাৰ ডায়েট টুৱেণ্টি পাৰ্চেণ্ট তোমাৰ ৱৰ্ল্ড কাৰ্ড।
আৰু এটা কথা, মোৰ টোপনিটো ভাল নহয়। মানে এতিয়া ঠিক আছে। গৰমৰ দিন কেইটা বাৰু টোপনিটো অ টোপনিটো বাৰু ভাল নহয় গৰমৰ দিনত ঠিক আছে গম পাইছো, ঠাণ্ডাৰ দিনতো টোপনিটো ভাল নহয় ৰে মানে যেন এনেকুৱা লাগে যেন মানে দুঘন্টা অ দুঘন্টা শু দুবাৰ এনেকুৱা লাগে দুঘণ্টা শুইছো আকৌ এবাৰ সাৰ পাইছো। আকৌ দুঘণ্টা শুইছো আকৌ এবাৰ সাৰ পাইছো। তেনেকে-তেনেকে চাৰি ঘন্টা, পাঁচ ঘন্টা শুৱা পিছত টোপনি চেচ আৰু নাইকিয়া হৈ গল আৰু এই ইচ্ছা নাই আৰু শুবলে। আকৌ উঠি দিলো তেনেকে আকৌ জিম মাৰিব গুচি যাওঁ।
কফি-চফি বেছি খোৱা নেকি? অলপ কম খাবা।
কফি নাখাও এ না মই তোমাৰ কেতিয়াও কফি। যেতিয়া পৰীক্ষাৰ সময় আহে এগজাম টাইম আহে ন? সেইখিনিও এনেও অ এগজামৰ আগদিনাহে আজিকালি পঢ়া যায়। ত সেনেকুৱা টাইমত এক কাপ ইমানে খাওঁ বেছি নাখাওঁ আৰু।
তোমাৰ শ্লীপ-শ্লীপ চাইকেল বেয়া হৈছে। সেইটো কাৰণে তোমাৰ ৱৰ্কআউটতো তোমাৰ এফেক্ট হৈছে তোমাৰ হেলথতটো এফেক্ট হৈছে। ইটো কাৰণে জাষ্ট শুই যোৱা তুমি।
পটককে মানে মোৰ এনাৰ্জিটো ডাউন হৈ যায়। মই তাকে ভাবো কি হৈছে, কি হৈছে? ইমান এনাৰ্জি নাই কুলদীপহতে এতিয়া মাৰি আছে। কুলদীপহঁতৰো ঠিক সিহঁতৰো এনাৰ্জি লছ হয় বাট মোৰ নিচিনা নহয় আৰু যেন মই যেন ইমান বেছি ভাগৰ লাগি যাব কেতিয়াবাটো লাগে যে উশাহে বন্ধ হৈ যাব ভাই
গৰম দিনত এইটো হয় বাৰু, কিন্তু তোমাৰ মেইনলি শ্লীপ চাইকেলটো তুমি ভাল কৰিবা যিহেতু কলা তোমাৰ শ্লীপ চাইকেলটো বেয়া। বাকী চাই আহিবাচোন। শ্লীপ চাইকেল ঠিক কৰিলে কিজানি ভাল হৈ যায় তোমাৰ।
উম উম তুমি তোমাৰ এ কেনেকুৱা ষ্টাৰ্টিং চ্বেডিউল কেনেকুৱা তোমাৰ ৰাতিপুৱাৰ পৰা লৈ পেলাই গধূলিলৈকে কেনেকুৱা চছেডিউলটো
তোমাৰ ৰাতিপা যাওঁ কম্পিউটাৰ ক্লাচট এঘাঁৰ দু মানত আহি পাওঁ আহি পাই অলপ এনেই ৰিজ কৰি কিনে তাৰপিছত তোমাৰ ভাত চাত খাওঁ তাৰপিছত শুওঁ বিপিনে ইভিনিং তোমাৰ ছয়টা সাতটা মানত জিমত যাওঁ তোমাৰ টাইম লাগে নাইন থাৰ্ ৰা প্ৰায় দহটা মানত আহি পাওঁ মানে অলপ কথা চথাও পাতো ন।
উম উম উম
আৰু সেইটোৱে আ মাৰ স্বাধীন
খোৱা লোৱা কেনেকুৱা তুমি তিন টাইমে খানা খোৱা নে নে এক্সট্ৰাও মিল লোৱা
নাই নাই নাই ঘৰত যি নৰ্মেলি চলে মানে জিম যেতিয়া নগৈছ এই যেনেকুৱা নৰ্মেলি আছিলে। স সেনেকুৱাই সেনেকুৱা এক্সট্ৰা কেকনালো কিয় আৰু ঔষুধ থাকিবা ঘৰ ত আৰু কোৱাচোন
সেইটোও হয় আৰু খৰচা বহুত হয় ন। তুমি যদি এক্সট্ৰা মিল লবলৈ যোৱা এক্সট্ৰা কিবা কিবি কৰি থাকিবলৈ যোৱা খৰচো বেছি হয় যায়
খৰচো বেছি আছে মই তোমাৰ ইনকাম কিবা এটা কৰি থাকিলো তেতিয়াও মানে
অ তেতিয়া খুজিবলে ভাল ন হ'ল তেতিয়া তুমি নুখুজিলেও হ'ব বা তেতিয়া তুমি নিজৰ ডাইটটো ভালকে মেইনটেইন কৰি থাকিব পাৰিবা তই নাই আলি আজি আজি তুমি ইমান ভাত খাব ইচ্ছা কৰানে। ত কিবা বেলেগ এটা খাই দিওঁ বেলেগ। কিবা ভাল বস্তু ব খাই দিওঁ তেতিয়া সেইটো কথা বেলেগ কিন্তু এতিয়া আমি আৰু অকল ডিপেণ্ডেণ্ট হৈ আছো না
সেইটোবে টো কি তুমি ভালকে তুমি বডি ভালকে এটা বডি তোমাৰ ভালকে বনাবলৈ হলে। তোমাৰ দহ হাজাৰ মানতত তোমাৰ খৰচা যাবই মাহ
ফচা যাব উম
খৰচটো আছে বাৰু এইবিলাক চোৱাচোন বেয়া বস্তুবোৰত তোমাক কম দাম ভাল বস্তুবোৰ তোমাৰ ইমান দাম মানে খানা পিনা এইবিলাকে চোৱা প্ৰিন পাউডাৰ কিমান দাম এয়া তুমি
মই মই মই জানা ম মই যেতিয়া তেতিয়া মানে কলেজৰ সময় আছিলে যেতিয়া কলেজ গৈ আছিলো আৰু কিমান ছেণ্ড চমিষ্টাৰ থাৰ্ডমিষ্টাৰ কথা তেতিয়া জিম লৈছিলো ন ষ্টাৰ্টিং ষ্টাৰ্টিং আৰু সেইটো সময়ত তে তেতিয়া লওঁতে কি হৈছিলে মই তোমাৰ এই মাচেল ব্লেজৰ সেৱ লৈছিলো মাছ গিনাৰ লৈছিলো তিনিমাহান খালো একো নাবাঢ়িল ভাই দুই কেজি মমান বাঢ়িলে তাৰপিছত আকৌ সেই দুই কেজিটো নামি গ'ল
সেইটোৱে মাছকনেত নলবা সেইটো বহুত বেয়া বস্তু সেইটো তোমাৰ গেইন কৰি দিব পটককৈ তাৰপিছত আকৌ যেতিয়া তুমি এৰি দিবা নহয় পটকৈ ড্ৰপ হৈ যাব তোমাৰ ৱেট
অ মোৰ মানে এৰি দিলো তাৰমানানে কি হল একমাহ কি কৰিলো এ আজি এইটো মাক খা নাখাও দিয়া তেনেকে ভাবিলো এইটো মই সেয়া নকৰো আৰু নাখাওঁ আাজ আৰুটো চাওঁচোন কি হয় অ তাৰপিছত এতিয়া ৱট টো জুখি যাইছো দুই কেজিে ডেৰ কেজি
উম এইটো বেয়া বস্তু তোমাৰ এতিয়া তুমি নেচাৰেলি বস্তুটো মানে কৰা সেইটো নোলোৱা কৰি কিণনে তোমাৰ পটকক তুমি জিমেইল দিলে তোমাৰ পতকে বিটো গুচি নাযায়
উম ন সেইটো কথা ক মই গম পোৱা নাছিলো পিছত মানে যেতিয়া ললো লোৱাৰ পিছত তেতিয়া মানে গম পাইছো যে অ বহুত ইম্পেক্ পেলাই দেখা
সেইটোটো তুমি ক্ৰটিনতো লৈছিলা ন মাজতে
আহ ৱেল কৰি লৈছিলো এটা
টো
সেইটো তোমাৰ মেইন কথা তুমি কি কিন্তু তুমি মইতোো হেৰিৰ লগত খাইছিলো তোমাৰ ব্লুকনিৰ লগত খাইছিলো মোক কামত দিছিলে এনেকুৱা নহয় হা অ পাৰি পাৰি পাৰি গ্লুকণ্ডিৰ লগত খালে উল্টা বেছি। ইফেকট দিয়ে।
হয় নেকি তোমাৰ তুমি ফ্লেভাৰ লৈছা নে নন ফ্লেভাৰ।
মেনগ নেকি মেনগ লৈছিলোঁ মেনগ নে অৰেঞ্জ ফ্লেভাৰ কিবা এটা লৈছিল। পানী বহুত। খাব লাগে মানে কেইদিনটো খাই খোৱাৰ পিছত। এক্সেচাইজ কৰিলো ন তাৰপিছত কি হয় মুখখন শুকাই, শুকাই থাকে। উটবিলাক শুকাই থাকে জিভা খন শুকাই যায়। সেইকাৰণে তেতিয়া মানে এনেকুৱা। মানে পানী বহুত খাব লাগে চাৰি লিটাৰ তিনি চাৰে তিন লিটাৰ লাগিবই ওৱেট হিচাপে লাগে।
অ টো দৰকাৰ আছে। এইবাৰ আৰু
উম, উ কৰিবা, কৰিবা।
অ
দিয়া ঠিক আছে। তেন্তে মই সেইকাৰণে তোমাক সুধিলো আৰু। কথাটো, হেল্ল'